হেল্ল'।
হেল্ল' হেল্ল' হেল্ল'।
আছা, হেল্ল' ক'ত আছা?
ক'ত আছে মানে আপোনাক মই, মই পেপচি হেৰিয়াৰ পৰা ফোন কৰিবৰ কাৰণে হেৰি কৰিছিলো, হেল্ল'
অ', উম, কওঁক।
তাৰমানে আপোনাৰ মই পেপচিৰ হেৰি এটা অপেনিং কৰিছোঁ তাৰমানে পেপচি ক'লড্ৰিংকৰ, সেইটো যদি আপুনি পাৰ্টনাৰশ্বিপত হেৰি কৰিব বিচা চাৰে মানে তাকে য হেৰি কৰিবলৈ আপোনাক সুধিছিলো।
অ'।
মানে, পাৰ্টনাৰশ্বিপত মানে।
অ', কৰিব পাৰি।
কৰিব পাৰি মানে মই, কোম্পানীটো মানে আজিকালিতো বহুত ব্ৰেণ্ড ওলাই গ'ল ন'। পেপচি এনেকে বহুত কেম্পা তাৰমানে বেছিকে চলি আছে সেইবিলাক বহুত কোম্পানী ওলাই যোৱাপা তাকে ভাবিছোঁ আমিও এটা মানে এ ইয়াৰ পৰা মানে এটা খুলিম বুলি ভাবিছো তাৰে পাৰ্টনাৰশ্বিপৰ কাৰণে ফোন কৰিলোঁ। পাৰ্টনাৰশ্বিপ মানে মই পাৰি মানে মই ভাবিছো তাৰ মমানে কেইজন মানে আৰু চাৰিজন মান আছে, মানে তাৰমানানে এজনৰ পৰা মানে পঞ্চাশ হাজাৰকৈ যদি হেৰি হয় দুই লাখ মান টকাত মানে খুলি যাব আৰামত মানে।
অ', অলপ ডাঙৰকে খুলিবা মানে।
ডাঙৰকৈ খুলিম মানে মেচিন চেচিনে এয়া তাৰপিছত ৰিফ্ৰিজৰেটাৰ চব লাগিব ন', মেচিনটো ধৰি এটা দাম দেৰ লাখ টকা।
সেটো হয় বাৰু।
মেচিনটো খুল মেচিনটো আনিব লাগিব প্ৰথম মেচিনটো হেৰিয়াৰ পৰা অৰ্ডাৰ দিব লাগিব এইটো মেচিনটো প্ৰথম অৰ্ডাৰ কৰি ল'ব লাগিব ন', তাকে আপুনি
ময়ো তাকে মানে কৰিম বুলি ভাবি আছিলো মোৰ মানে মোৰ মানে লগৰ তেনেকে মানে নাছিলে কৰিবলৈ, পাৰ্টনাৰশ্বিপত কৰিম বুলি ভাবি আছিলোতো। ত' আপুনি মানে ভাল সময়তে মোক খবৰটো দিলে।
অ', তাকে আপুনি কৰিব বিচাৰে জনাব পাৰে।
ঘৰত এতিয়া বৰ্তমান এনেই আছো। কামটো কৰি কেইটামান পইচা ইনকাম কৰিব পাৰিলেও ভালেই হয়।
উম। মানে তেনেকে হেৰি কৰি ধৰ আমি ধ এটা নিজৰ পেজ খুলিম প্ৰথম পেজটোৰ পৰা তাৰমানে অলপ ফ তাৰমানে তাৰ মানে এইটো কথাটো মানে অলপ জানিব লাগিব ন' চবেই নাজানিলেতো ঘপছে আমাৰ ব্ৰেণ্ডৰ বস্তুবিলাকতো দোকানত নল'ব ন'।
সেইটোৱেতো।
তাৰ মানে এটা পেজ খুলি ধৰ আমি এইবিলাক তাৰমানে স্পনচাৰ টাইপত হেৰি কৰিব লাগিব তাৰপিছত সেইটো কৰি পেলাই ত যদি হেৰিটো বাঢ়ে তাৰমানে আমি মাৰ্কেটিং টাইপত কৰিম দোকানে দোকানে গৈ পেলাই তাৰমানে চেম্পুল হিচাপে এটা মানুহক তাৰমানে দেখাবৰ কাৰণে ট্ৰাই কৰি চাবৰ কাৰণে মানে কেনেকুৱা।
অ', ভালেই ভাবিছে যি ভাবিছা। পাৰি তাতে মোৰ একো প্ৰব্লেম নাই মই কৰিম বাৰু
উম, কাৰণ এজন দুজনে ক কথাটো ধেমালি নহয়, নহয়, দুজনেৈ মিলিব বহুত হেৰি হৈ যায় ন ম
সেইটোয়ে বহুত কষ্টও হয়, আকৌ ইাৰ পইচাৰো কথা আছে
বনাব পেকেজিং পেকেজিং তাৰ মমানে বটলটো এইটো মিলা পেকেজিঙতে সাত টকা মান যাব কল ড্ৰিংকটো টুৱেন্টি ফাইভ ৰুপিচৰ এটা বনাম আৰু এটা ফিফটি ৰুপিছ হয়
বছে এটা কাম কৰো কেতিয়া পা ষ্টাৰ্ট কৰম কামটো
কামটো ষ্টাৰ্ট মানে মই আপোনাক জনাম, মেচিনটো যেতিয়া মানে অৰ্ডাৰ কৰিছোঁ মেচিনটো আহিলে তেতিয় এইবোৰ কৰি দিম বুজিছে
হ'ব ভালেই ভাবিছে কৰিব পাৰ যায়
অ', মেচিন টো হেৰি কৰিলে হ'ল তাৰপিছত মানে, এজন ব্যক্তিয়ে দুজন ব্যক্তিয়ে কাত হেমালয়ত ধৰ হেৰিয়াতো থাকিব লাগিব, য'ত আমি বনাম তাতো মানুহ থাকিব তাৰপিছত পঞ্চায়ৰ কাৰণেও মানুহ লাগিব ন মানে ক'ৰবাত গৈ পেলাই তাৰ মমানে এনেকে চেম্পু হিচাপে দোকানে দোকানে প্ৰথম ট্ৰাই কৰি চাবলৈ দিয়া
অ', লাগিবতো নহলে কত হব
উম, সেইটয়ে এইবিলাক কথা কাৰণে মানে আৰু লাগেই আৰু মানুহ বছে
উ
তাকে আ ফ
দিয়া আজি তেনে লগ এটা কৰো গোটেইখিনি কোনে কোনে কৰিব যদি লগ কৰি পেলাই কথা এ মানে ওচৰত পাতিলে বেছি ভাল হব ন
অ', ৰু আপোনাৰ কোনোবা লগৰ চগৰ আছে যদিও জনাব
মোৰ লগৰটো এতিয়া তেনেকৈ সুধিব লাগিব বুজিছা
অ', লগৰবিলাককো সোধক, তেনেকে কোনবা আছে যদি তাৰমানে ইয়াত ইণ্টাৰেষ্টেড থকা কোনোবা আছে যদি তেতিয়া ধৰ অকল আমাৰ সুবিধা হ'ব অ', সোধকচোন সুধি পেলাই কথাবিলাক এনেকৈ ডিছকাছ কৰি ল'লে বেছি ভাল হয়
উম,
তাৰপিছত ভাবিছো ফ্লেভাৰ কেইবাটাও বনোৱা এটা ক'লা অৰেঞ্জ তাৰপিছত এটা বি ফিজৰ ফ্ৰিজৰ নিচিনা যে আপেলৰ এটাও বনাম বুলি ভাবিছো সেইটো মানে আজিকালি ধৰ, ফ্ৰিজৰে এটা আছে আপেলৰ বেলেগৰ ব্ৰেণ্ডৰ প নাই সেইটোলি এনেই ক'লা অৰেঞ্জ এইবিলাক কেম্পা চেম্পা বহুত এবাল এ এগাল আছে কো এইবিলাক
হয় বাৰু
সেইটো কাৰণে ভাবিছো
বাকী মানে কামটো কৰিব ক'ত আৰম্ভ ক'ত কৰিব
আৰম্ভ কৰি মানে জেগা এটা আছে জেগাটো মানে মই তাৰমানে সেইটো আমাৰ ঘ এটা এনেই পেকেজিং চেকেজিং চব তাত কৰিম বুলি ভাবিছোঁ তাত কৰি পেলাই মানে জেগা চেগা আছে মানে মোৰ মানে পাট্নাৰ লাগে, এতিয়ানে বুজিছ তাৰমাৰ লগ লাগে
মানে লগ হলে আপোনাৰ কামটো জল্দি হ'ব
কামত জল্দি হব, আৰু এই তাৰমানে অ ইমান হেৰিও নহয় নহয় আমি ইমান হেৰিও নহ পইচাৰ কাৰণেও হেৰি হয় লোন এটাও এপ্লাই কৰা হৈছে
উম,
লোন টো এপ্লাই হৈ গলে মানে বা
লাগিবই জানে ইমান ডাঙৰটা বি ঘন্টা লাগেই
অ, লোনটো যদি এপ্ৰোভেলটো হৈ যায় অ বিশ লোন এটা এপ্লাই কৰিছোঁ চাৰি লাখ টকাৰ মই।
অঁ।
বিজনেছ লোনটো বিজনেছ লোনটো হেৰি হ'লেই মানে বহুত এইবিলাক লোনৰো বহুত কেছ নহয় আজিকালি। তাকে লোনটো এপ্ৰোভ হোৱা নাই বা। এই লোনটো যদি এপ্ৰুভ হৈ যায় চাৰি লাখ টকাটো তেতিয়া ধৰ একে আৰামত ষ্টাৰ্টিং কৰি দিব পাৰো।
নহ'লে আজিকালি এইবিলাক তাৰ মানে নিজে মাথা নামাৰিলে চাকৰি হেৰিটোতো আজিকালি কি ক'ব আৰু।
সেইটোৱেইটো।
সেইটোৱে আৰু।
হয় তেনে কামটো জল্দি চাওঁ আজি যাই লওঁ। আজি আবেলি মানে সন্ধিয়া যাম গোটেই কেইটা।
অ' আপুনি কিমান মান ইনভেষ্ট কৰিব পাৰিব হু?
পঞ্চাশ হাজাৰ মান মই কৰিব পাৰিম বাৰু।
পঞ্চাছ হাজাৰ পাৰিব ন পঞ্চাছ হাজাৰ পাৰিব। অ' পন পঞ্চাছ হাজাৰ তাৰপিছত ফিফটি থাউজেণ্ডকৈ চাৰিজনে মিলাই টু লেক্স। টু লেক্সত মেচিন টোতো আহি যাব, পেকেজিং চেকেজিং এক্সট্ৰা পইচা
নহ অলপ বেছিকে কিবা কৰা যায়, নহলে বেছিকে টোলা তোত মানে পাৰ্টনাৰশ্বিপটো অকণ বেছিকৈ বঢ়াব লাগিব।
অ'। ন চবকে সুধি পুচিও ল'ব লাগিব ন চবে চব একে পৰিস্থিতি একে নহয় ন? চবকে সুধি পুছ ছি লওঁ, যদি মোৰ লোনটো হৈ যায়তো মই অলপমান বেছিকৈ হে ইনভেষ্ট কৰিব পাৰিম ন সেইটো।
অঁ।
ইনভেষ্ট কৰিব লাগিব, তাৰপিছত এ আৰু এই বহুত এইবিলাক কোম্পানীৰ বুজিছে, বহুত কেছ এইবিলাক কোম্পানী নিজৰ কোম্পানীয়ে এতিয়া জিৰা এটা নতুনকৈ ওলাইছে সেইটো সেইটো কোম্পানীও ভালেই চলিছে এতিয়া লহৰি জিৰা। কে ভাবিছো ৰসক, জীৰাতো ভাবি ছিলো কাৰনে জিৰা ওলালে নহয় এতিয়া ভাবিছো যে, এটা কম প্ৰাইজত তাৰমানে কুৱণ্টিটি বেছি আৰু কোৱালিটি ভাল হ'লে মানে তেতিয়া আমাৰতো বেছি হেৰি হ'ব ন।
সেইটোতো হয় বাৰু, কিন্তু এতিয়া মাৰ্কেটত বহুত আছে মানে।
অ'।
ত মানে এতিয়া আমাৰ কোম্পেনীটো অলপ কেনেকৈ ধৰ বেছি ভাল কৰিব
অ' ইম্প্ৰুভমেন্টটো বেছি আমাৰ কেনেকে হয়, সেইটোৰ ওপৰত আমি তাৰ মানে গুৰুত্বতটো বেছি দিব লাগিব, কাৰণ আজিকালি চবেই মাৰ্কেটত কেনেকুৱা চব কে হেৰি হৈয়ে আছে ন। আমাৰ যদি মাৰ্কেটিংটো ভাল হয়, আৰু যদি আমি এটা কাম কৰিব পাৰো ইনষ্টাগ্ৰাম এইবিলাকত যদি আমি এটা পেজ বনাই নিজৰ বা ফেচবুকত, যদি এইটো য আৰু অলপমান মানে মানে মানুহক তাৰমানে দেখাব পাৰওঁ ধৰ এনেকে ভিডিঅ' চিডিঅ' বনাই এনেকে তেনেকে কনটেন তাৰমানে বনাই পেলাই তেনেকে তেতিয়া
এনেও ছচিয়েল মিডিয়াত মানে আজিকালি বহুত কাষ্টমাৰ পায় আৰু বহুত ভালো হৈছে, সেইটো তাত আমি চাব পাৰোঁ বাৰু।
উম প্ৰচাৰটো কৰিলে মানুহে গ'ম পাব না, আজিকালি ইনষ্টা ফেচবুক এইবিলাক মানুহে চলাই তেনেকৈ মানুহৰ মুখ এইটো এনেকে খুলিছে, তেতিয়াত দোকানে দোকান চোকানে দেখিলে মানুহে ল'ব। খাই চাওঁ ৰ কেনেকুৱা এইটো বস্তুটো।
সেইটোৱে এবাৰ খাই চোৱাৰ পিছত ভাল লাগিলেতো আৰু আহিবই।
আহিবই। আৰু আজিকালি মানুহে ভাল লগাতটো ভাল লগাই আৰু মানে দামটোত অকণ কুৱানটিটিটো তাৰ মানে বেছিকৈ বিচাৰে মানে অলপ মানে বেছি
সেইটোৱেই।
সেইটো বিচাৰে মানে বুজিছে।
সেইকাৰণে কেম্পাটো মানে অকণ বেছি চলি আছে এতিয়া বিশ টকাতে বহুত পাই যায়তো।
বহুত পাই যায়, সেইটো এ তাকে ভাবিছো ৰখক কি কৰা যায়। তাকে বস্তু এলি ল'ব লাগে বেছি বেছি হেৰি কৰিলো বেয়া, এতিয়া এটা ধৰ আৰু এটা ভাবি আছিলো আপোনাক কম বুলি ভাবি আছিলো কথাটো কৈ দিওঁ মানে মই এটা আছে ককৰ ডাইট কক। সেই কক অললি দায়িত কক ককৰে আছে ডাইট কক। তেনেকে যদি এটা আমি আমিও যদি আমাৰ নিজৰ এটা কোম্পানীৰ ডাইট কওক বনাব পাৰো। মানে যোনটো হেল্ডি হয় না চুগাৰ তাৰমানে চুগাৰ টুগাৰ এইবিলাক কম থাকে, তেনেকা তেনেকুৱা ডায়ট কক এটা বনাব পাৰিলেও বহুত হেৰি হ'ব তাৰমানে কম প্ৰাইজত। বুজিছে?
অ সেইটোও চাব পৰা যায়, তোমাৰ মানে এইবিলাকৰ ওপৰত নলেজ আছে নেকি অলপ।
আছে মোৰ ভালেখিনি আছে, মানে মই আগতে এনেকে কোম্পানীত কৰিছিলো ন।
অ তুমি কোম্পানীত মানে সেইটো হিচাপে তুমি জানা আৰু।
অ জানো আৰু কোম্পানীক কৈছিলো তাৰ পৰাও নলেজ লৈ পেলাই তাৰে সেইটো তাৰ পৰা মাথা মাৰিয়ে মানে তাৰ পৰা মানে হেৰি কৰি নিজৰ এটা তাৰ মে খুলিম বুলি ভাবিছোঁ।
অ ভালেই হ'ব, তুমি আমি গোটেই কেইটাই মিলি পেলাই ষ্টাৰ্টিং কৰো। তেনেকুৱা চোৱা ষ্টাৰ্ট আপ টো কৰতে অকমান মানে টান হবই
ষ্টাৰ্টআপটো কষ্ট কৰিব লাগিব, কষ্ট কৰিলে হেৰি হ'ব। যদি ওপৰতে এনেই বনাই থৈ পেলাই একো নকওঁ সেইটোতো আমাৰ এনেও ফ্লপ মাৰিব ন। গোটেই কেইটা সমানে যদি লাগো সেই তেতিয়াই হ'ব।
অ গোটেই কেইটাই মিলি পেলাই ভালকে কামটো আগবঢ়াব লাগিব।
প্ৰথম আমাৰ এটাই এটাই উদ্দেশ্য হ'ব লাগে যে আমি তাৰ মানে বস্তুতটো মানে তাৰমানে পপুলাৰ মানে মানুহৰ মাজত কেনেকে আনো। দোকানে দা দোকানে দোকান যতে ত'তে দোকানে চুকানে গৈ মানুহক ক'বগে লাগিব এইটো এবাৰ লৈ চাওক ট্ৰাই কৰি বেছি চাওক। ভাল হয় যদি, ক'ব এনেকৈ-তেনেকৈ চেম্পুল হিচাপত।
মোৰ লগৰ এজন আছে বাৰু সি এইবিলাকত মানে কৰে।
অ।
অ তেওঁক চিনি পাবা চাগে চুৰেন আলি।
অ। তেওঁকো লগ ধৰ। ইয়াক লগ ধৰিলে কব পাৰে।
হ'ব বাৰু আমি তেনে এটা কাম কৰো ন, এইটো এতিয়া মই তাক আজি ফোন কৰি জনাম।
অ জনাবচোন, তেওঁ মাৰ্কেট
ফোন কৰি মাৰ্কেট মানে সি অক এইবিলাকত ভালকে জানে। সি আগতে কৰি থকাাতটো, তাৰপিছত মানে আমি সেইটোৱেই। গোটেই কেইদনা যেটা মিলি পেলাই কাম যেতিয়া আগবঢ়াম ন তেতিয়া মানে চবে এটা এটা এনেকুৱা হ'ব লাগে যাতে চাৰিজন মানুহে কামটো কৰিছো চাৰিজন বেলেগ বেলেগ কামত মানে অলপ মানে লিংক থাকা।
অ সেইটো ভাল হ'ব দেই মানে তাৰ মাজত এজন মানে পপুলাৰ ব্যক্তিও লাগে কাৰণ মানে চিনি পোৱা মানে চিনাকি
ন হেৰিতয়ে যাতে পিছত মানে মানুহে ক'ৰবাত মাৰ্কেটিং কৰিব গ'লেও ধৰ এনেককাা এইণ মানুহ আ চিনাকি অ এনেককাা মানে চিনাকি টাইপ লাগে আৰু
অ লাগে লাগে নহ'লেও তাতো মানে বহুত খিনি সহায় হৈ যায় না
হয় দিয়ক সেইটো বাৰু হয় গম পাইছো
অ তাকে চা তাকে আপুনি তাকো সুধিব পাৰ্টনাৰশ্বিপত কিমান দি ইনভেষ্ট কৰিব পাৰিব সুধিব
অ সেইখিনি সুধিম তখি
ভালে এই ফিফটি থাউজে এবভো যদি কোনোবাই কৰে মানে বেছিকৈও যদি কৰে এ তেতিয়াও ধৰ সুবিধা হ'ব ন আমাৰ নিজৰ তাৰানে আমাৰ তেতিয়া এমাউণ্টটো অকণ কমত হ'ব
সেৰিটোৱে মানে মেইন কেচ কি হয় এতিয়া তোমাৰ পাৰ্টনাৰশ্বিপত কৰি মেলা সকলোৱে সমানে দিব লাগিব
সকোৱলে দিব লাগিব সেইটো হয় নহলে নহলে বনি অ সেইটো হয় নহলে বেনিফিটত মানে বেনিফিটত তাকৰ পিছত কেচ হৈ যাব ন কেচটো বেয়া হৈ যাব তাৰমানে
সেইটোয়ে লগৰৰ হিচাপতে যদি কিবা কিবি খেলি মেলি কৰা কেনেকে মাৰ্কেটিং কৰিম হয় নাই
অ সেই
আৰু তাৰ মানে ঘৰৰ পৰিৱেশতটো ইমানটা বেয়াও নহয় মোৰ মতে কি দিব পাৰিব সেইটো হিচাপত আমি তাৰ পৰা লৈ ল'ব পাৰো ইমান টেনশ্যন ল'ব নালাগে বাৰু মই সেইখিনি কথা পাতিম পাতি পেলাই মই তোমাক এটা কাম কৰো আৰু জনাম নহ'লে কাইলৈ মানে এবাক তোমালোকৰ তাতে লগ কৰো